অ শুনিছ নে?
হেল্ল'
হেল্ল'
হেল্ল'
অ শুনিছেনে?
হেল্ল' শুনিছা?
অ মই শুনিছো আপুনি শুনিছে অ ভাল আৰু অ মোৰ ভালেই দিয়ক আপোনাৰ ভাল
অ অ আছো দ আছো এই অকমান খোজ কাঢ়ি আছো। সন্ধ্যা
অ অ ইমান অ ন সন্ধিয়া হৈছে নে আপোনালোকৰ সেইটো চাইদেও
আমাৰ এইফালে ইমান মহ নহয় মই ভাবিছো
অ অ আমাৰো একে মহ হৈ আছে বহুত অ বহুত বেছি হৈছে উম এই মানে বৰষুণ হৈ গ'ল যে সেইটো কাৰণে মানে মহ টো বেছি। কি হৈছে?
উম তোমালোকৰ ফালে গৰমটো কেনেকুৱা?
গৰমতটো আছেই দিয়ক বৰষুণ দিছে যদি ইমান,
নাই মই ইফালে অকমান অকমান মানেত
অঁ আমাৰ আকৌ ব বতাহ নাই এইটো চাইডে বৰষুণ অলপমান কিন কিন কৰিলে আৰু, তাৰপিছতে এতিয়া আপোনাৰ ৰ'দত দিলে অলপ আগত ত এ এতিয়া ধৰি লওক সন্ধিয়া ইমান ঠাণ্ডা বতাহ নাই গৰমে আছে সেয়াই আৰু বাহিৰত থাকিলে আপোনাৰ মহ বিলাক পৰে কেনেকে থাকিব বহুত মহ সেইটোৱে থাকিবই নোৱাৰি। মই এতিয়া আছোৱে এনে দিয়ক,
অ মই সিনি সময় অকণমান খোজ কাঢ়ো যে অকমান এনে আৰু আগবেলা, সময়ে নাপাওঁ
অ হয় দিয়ক অ যাব নোৱাৰি ওলাই আমি আকৌ সেই আমাৰ ওচৰত তাতে ফিল্ড এখন আছে নহয় তাতে আমি এনে ৰাতিপুৱা ৰাতিপুৱ ত পৰাা যাওঁ খোজ কাঢ়িবলৈ কিন্তু আজিহে যোৱা নহল আজি আ যি মানে ৰাতিপুৱা অলপ বৰষুণ দি আছিলে সেই সেইটো কাৰণে যোৱা নহ'ল আপোনালোকে যায় নে ৰাতিপ
ৰাতিপুৱা মই নাযাও আমাৰ সেই মানুহজনহে ঘুৰাই এৰাহে যায় এনেও চুগা থকা মানুহতটো তেওঁ অকণ খোজ কঢ়ে বাৰু ৰাতিপুৱা
অ খোজ কাঢ়ে উম খোজ কাঢ়িবই লাগে
এ সেই হাতী সন্ধা এইখিনি সময় আৰু এইখিনি অকমান
অকমান কাহেৰি অ খুৰা মানে চুগাৰ আছে আছে কাৰণে যায় আৰু ৰাতি ৰাতিপুৱা অ ভালে কৰে আছে আচলতে খোজ কাঢ়ি থাকিলে চুগাৰটো অলপ ম অ সেইটো আছে নেকি অ অলপ খোজ কাঢ়িলে আপোনাৰ চুগাৰটো মেইনটেইনো হয়
হৈ থাকে হৈ থাকে মেইনটেইন কথা বুলিয়ে নহয় দেই বাবা টো দেহাটো কাৰণে বহুত ভাল
অ হয় আকৌ সেইটো উম হয় দেই অঁ এই আগতে মানে কি আছিলে জানেনে আমি মানে চাইকেল চলাইছিলোঁ নহয় তেতিয়া মানে ইমান এটা মানে বেমাৰ নহৈছিল আমাৰ কিন্তু চাইকেল টো যেতিয়া মানে আমি নচলোৱা হৈ গ'লো। তেতিয়াৰ পৰা মানে বেমাৰ বিলাকো বেছি হোৱা হৈছে। গেছটো থাকেই মানে।
থাকে, সেইটো হয় কিন্তু, আগতে আমাৰ দিনতটো, মই যেতিয়া কলেজলৈ চাই মাত্ৰ তিনিখন চাইকেল, বিশ্বাস কৰিবা, তেতিয়া মানে আৰু চাইকেল কিজানি আৰু
অ' একে বহুত আৰু। অ' সেইটোৱে।
আগতে কাঠৰ দলঙবিলাকহে আগত। সেই ওলাই লৈ যায়, তেতিয়া মানে গাড়ী-মটৰ বন্ধ হৈ যায় যে, সেই কি কৰিলে, চাইকেল দি দিলে। অকলে কলেজলে দূৰ হয়।
অ' দূৰ হয়।
যে, তাৰপিছত এ লগৰ এজনীকো দেউতাকক কৈ পেলাই, মই তাইকো লোৱাই দিলো।
অ' ভালে কৰিলে। অ' অ' তেতিয়া, অ' সেইটোৱে, সেইটোৱে। আৰু তেতিয়া মানে আমি বহুত-বহুত চাইকেল চলাইছিলো ন আগতে? টিউচন কৰিব গ'লেও চাই কেল লৈ গৈছিলো, অ' এতিয়া মানে আপুনি কলেজলৈ গ'লেও মানে তুম-তুম বা এনেকে ৰিক্স যায় যে, অ' স্কুটি থাক কে সেইটো কাৰণে মানে কি হয়, বেমাৰবিলাকহে বেছি হোৱা হৈছে। উম, নাইকিয়া হৈ গৈছে আৰু চাইকেলৰ এটা এক্সাৰচাইজ হৈ থাকে। কেন' সেইটোও নাইকিয়া হৈ গৈছে। উম সেইটোৱে। অ' বহুত ভাল ব্যায়াম হয়। অ' সেইটোৱে, সেইটো এতিয়া নাই আৰু উম।
আজিকালি চাবা, সৰু-সৰু মানে কম-কম বয়সতে। বহুত বেমাৰ কিছুমান থাকে। কথাই নাই মানে। বেমাৰ
অ বেমাৰ হয়ে সেই মাজতে মোৰো বেমাৰ। হৈয়ে গ'ল মানে আপোনাৰ। গেছ হয় হয় গেছ। হয় মানে আপোনাৰ সেই আগল। ব্লডাৰ হৈ গ'ল মানে। গেছ হৈ থাকে মাজে মাজে মানে ধৰক একো খাব নোৱাৰো পানী খালে মোৰ মানে ঠাণ্ডা পানী খালে অলপ মানে বমি হয় এনেকুৱা হৈছিলে তাৰপিছত বিষ হ'ল বিষ হোৱাত তেতিয়া মানে চেক কৰোঁতে গম পাইছোঁ যে সেয়া পাথৰ হৈছে ম দেই এ গেছটোো অ। তাৰপিছত মই লেপ্ৰস্কপি গৈ পেলাই। কৰি দিলো আৰু উলিয়াই দিলো। হিলো।
আৰু গেছ আৰু নহয় ঠাণ্ডা পানী খাবও নালাগে জানা ৰাতিপুৱা যে
টোৱে খাব লাগে কিন্তু মানে গৰমত আপুনি কেনেকেনো কুহুমীয়া পানী খাব হয় নে সেইটো কাৰণে আমি ধৰি লোৱা ঠাণ্া পানীটো খাই দি ফ্ৰীজৰ পানীও খাই দিওঁ। কিন্তু সেইটোোৱে মানে অপকাৰ কৰি দিয়ে পেটত গৈ গৰমে হৈ যায় যে সেইটো কাৰণে তাকেই। সেইটোোৱে অশান্তি কৰিলে আৰু অলপমান।
হয় তে বহত ঠিকঠাক।
আৰু আজিকালি মানে দোকানৰ বস্তু বিলাক বেছি খোৱা হৈছিলো যে মাজতে। তে সেইটো কাৰণেও বেমাৰ বিলাক বেছি হৈছিলে।
অ ভেজাল অ চব বস্তুতে ভেজাল তুমি ফল মূল খাবা নে শাক পাচলিয়ে খাবানে চব।
খাব নোৱাৰি আপুনি হেৰি ঠাণ্ডা দিন মালভোগ কলকেইটা কিনি আনিব চচোন। সেইকেইটা ভালকে নপকে আধা। কেঁচা হৈ হৈ থাকে। কলা পৰি যায় অ থৈ দিলে। আপুনি ক'তো থ'বও নোৱাৰে। কিন্তু এতিয়া সেই তে চব বস্তুতে আজিকালি গেছ দিয়ে যে সেইটো কাৰণে সেইবিলা কে আমাক অপকাৰ কৰে অ সেইটোৱে আৰুন কি হ'ব শাক চব্জিয়ে আপুনি কিনি খাবই নোৱা ৰে এদিন
সেই আও আজিকালি গৰমতো নোহোৱা হৈছে অ ইমান কীট পতংগ হৈছে যে
হয় উম হয় দিয়ক অ ঘৰতো কম হয়
পুই খাব লাগে
উম সেইটোয়ে ঘৰতে নহয় নহয় খাৰ নিদিলে আপোনাৰ ব স্তুৱে নালাগে ঘৰত উম সেইটো কাৰণে হে আমাৰ মানে দেউতাৰ স্কুল আছে যে এ তাতে আপোনাৰ দেউ তাই মানে অলপ আজিকালি খেতি কৰিব লাগে নহয় স্কুলত ত' সেইটো মানে অ খাৰ নিদিলে চোন এ কোৱে নহয় মাজে মাজে মই এনে চাবলৈ যাওঁ একোৱে নহয় দেউতাই কৈ থাকে সাৰ নিদিলে একোৱেই নহয় গোবৰ দিলেও আপোনাৰ সাৰটো মানে কাম নিদিয়ে এনেকোৱা হৈছে অ সেইটোৱে আজিকালি নহয় আজিকালি মানে মানে সেই কিনা বস্তুবিলাক গৰুক খুৱাই যে সেইটো কাৰণে গোবৰটোও সাৰ নাইকিয়া হৈ গৈছে গৈ অ সেইটো এটা কথা হৈছে অ কিনা বস্তুৱে খোৱাই কিনা বস্তু খোৱালেতো সাৰ তো নহয়েই আৰু সেইটো কাৰণ গোবৰটোৱে কাম নিদি য়ে আজিকালি
মাটি প্ৰতি বছৰে বছৰে ধৰা মাটিৰ উৰ্বৰ তা শক্তিটো কমি যায়
অ সেইটোৱে য়ে কমি কমি গৈ আছে খাৰ পোৱা নাই যে আগতে ধৰি লোৱা আপোনাৰ পানী চানী হ'লেওতো সাৰটো হয় ন আজিকালি সেইবিলাক তো নাই
পানী হৈ যোৱাৰ পিছত ভাল হে
অ সেইয়ে সেইটোৱে মানে সাৰ হয় যে অলপ খেতি কৰিব পৰা যায় আজিকালি সেই এইটো চাইডে পানীও নোহোৱা হৈছে যে সেইটো কাৰণে মানে ৰাস্তা আহ কম হোৱা হৈছে আগতেহে পানী প্ৰতয়েক বছৰে হয়য়েই অ। এতিয়া নহয় পানী ইমান। সেইটো কাৰণে বাকী চাহ তাহ খালে আপুনি?
চাহ নাই খোৱা। মই মানে অকণ তাৰপিছত দি লৈ ব তাৰপিছতে খাম আৰু।
সন্ধিয়া চাকি দিয়ে মানে আপুনি?
সদায় দিয়ে ন? অ দিয়াতো ভালো যেনিবা সদায়।
ইহে হৈছে বাও। এই মানে বাহিৰত অকণ খোজকাঢ়ি থাকিলে।
অ খোজকাাঢ়ি থাকিলে অকমান দেৰি হৈ যায়। হয় আহ আমাৰো সেই মায়ে দিয়ে।
মোৰ তিন টিনাই আছে।
অঁ কিয় বেমাৰ হৈছে নেকি?
বেমাৰ বুলি মানে এই আজি মানে গৰমৰ ফোনতে মই হেৰি কৰিলো কেইটামান কৰাই গু খুন্দিলোঁ। খুন্দোতে ইমান কষ্ট নহয় বাৰু মিক্সিটা দিওঁ কিন্তু সময়ত কষ্ট লাগে। গৰম। খনত যে ভাজিলো
কাৰণে অ সেইটো কাৰণে হৈছে চাগৈ দিয়ক? অ মানে কি হৈছে জানে নে ইমান গৰম। গৰম পৰা হৈছে আপুনি বাহিৰত ওলাই গ'লেও মাথাটো বিষ।
সঁচাকে কৈছো অ, মই এই খুব গৰমৰদিনা তুমি যদি কবাল ওলাই যোৱা
বিষাই মাথাটো আজি আগতে এনেকুৱা আপুনাৰ ৰদটো ইমান মানে হেই নহয় অশান্তি নকৰে ৰ'ডে। কিন্তু আজি কালি বহুত শান্তি কৰে আপোনাৰ পুৰি যোৱা নিচিনা হয়। উম। আৰু ইমান গৰম লাগে। মানে গপ গপনি উঠিয়ে থাকে। যাবচোন বৰষুণ উঠি থাকে গপ গবনিত টো ইমান ঠাণ্ডা মানে সেই নহয়
অ ফেনখনত অলপ আহ
অ'! জ্বলিয়ে যায়। অ'! অ'! সেইটোৱে। নহয়। আজিয়ে যদি, এনেকুৱা চাওঁকচোন আৰু অলপ দিনৰ পিছলৈ কেনেকুৱা হ'বগৈ। উম!
এই গৰমটো
অ'! গৰমটো থাকেই। এইবাৰ আৰু তাতে ঠাণ্ডা ন পৰিলেই নহয়নে? ঠাণ্ডাটো ইমান অনুভৱে নক কৰিলোঁ আমি।
আজিকালি এইবাৰ বুলিয়ে নহয় দিয়া। আজি, কেইবছৰ মানৰ পৰা
অ'! থাকে। আগতে মানে, আগৰ দিনত কল ঠাণ্ডা বুলি ক'লে আপুনি জুই পুৰাবই লাগে। ইমান ঠাণ্ডা পৰে। আজিকালি নাই। অ'! নাই অ'! অ'! অ'! এইটো হৈছেই মানে।
উম!
তেনেকুৱাই হৈছে। আজিকালি মানে, আপোনাৰ গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে। যে ঠাণ্ডাতটো মানে, কমি কমি গৈ আছে। অ'! সেইটো মানুহৰ কাৰণেই হৈছে আৰু গছ গছনি বিলাক কাটিছে যে, উম, বেছিকে মানে, গছ গছন বিলাক কাটাৰ কাৰণে, এইটো ধৰি ল' গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে। অ'! সেইটৱে, এতিয়া আপোনাৰ ৰাস্তা বনালে গছ গেইডালহে কাটে ন' ডাঙৰ গছ
হয়। কাটিবই লাগিব, ভালকে ৰাস্তা কাটিবই লাগিব তাৰ হেৰিয়ত এ, টা কাম কৰিব লাগে। মানে
ৰুব লাগে অ'! ৰুব লাগে। সেইটো নোৰোৱে যে, কাটি দিয়া পিছত। সেইটো জেগাত আও বেলেগ গছ ৰুব লাগে বুলি কোনেও নাজ ভালে ন'? অ'! সেইটোৱে। বাৰু দিয়ক। ন' আপুনি চাগৈ চাকি বন্তি দিবগৈ। উম! হ'ব দিয়া। অ'! ভালে দিয়া!